হেল্ল' হয় নমস্কাৰ, হয় শুনি আছো। বৰ্তমান কি কৰি আছা তুমি? এইয়া ঘৰতে আছো, এই ভাত পানী খাই উঠি অক অকণমান ঠাণ্ডা হাৱা খাই আছো।
হয়, হয় পিছে ভাতপানী কিহে খোৱা হ'ল? মইও সেই একেই, ভাতকেইটা খাই উঠি আহিছো।
হয়।
হয়।
ভাত পানী কিহে খোৱা হ'ল?
এ' কিহে খাবনো এতিয়া মাছ আছিলে। মাছে সৈতে খোৱা হ'ল আৰু।
হয়। বৰ্তমান সময়ত অসমত যি তেনেকৈ মানে যদি নিবনুৱা বাঢ়ি গৈ থাকে তেতিয়াহ'লে আমি- ইয়াৰ পিছৰ পৰ্যায়তো কেনেকুৱা কি হ'ব বুলি আপুনি ভাবে?
হয়, আপুনি বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছে দেই। কিন্তু আমি চাবলৈ গ'লে আমাৰ যিটো হাৰত নিবনুৱা সমস্যা বাঢ়িছে- আমাৰ চৰকাৰেও আমাৰ সেইখিনি মানে যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে। কিন্তু আঁহ', এতিয়া প্ৰধানকৈ চাবলৈ হ'লে আমাৰ- নিবনুৱা সমস্যাটো আমি সমাধান কৰিবলৈ আমি নিজেই মানে দায়ী এইটোৰ ওপৰত। আপুনি হয়তো চাগে কথাটো ভাবিছে। অ' এতিয়া আমি চাবলৈ গ'লে আমাৰ যিটো নিবনুৱা সমস্যা সেইটো সমাধানৰ কাৰণে আমি এটা উ মূল পদক্ষেপ ল'ব পাৰো।
হয়।
আপুনি শুনিছেনে?
মূল উদ্দেশ্যটো জনাব?
হয়, শুনিছেনে আপুনি?
হয় শুনি আছোঁ, আপুনি মূল উদ্দেশ্যটো জনাব?
হয়। অঁ', এতিয়া আমি মেইন কথা অ' আচল কথাটো হ'ল কি- আমি নিবনুৱা সমস্যাটো সমাধান কৰিবৰ কাৰণে প্ৰথম কথাটো হ'ল-
হয়, জনাব।
এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব লাগিব, আপুনি হয়তো মোৰ কথাটো এ একমত নিশ্চয়।
অহ', -হয় নিশ্চয়।
উম। আৰু কিবা কব বিচাৰিব নেকি আপুনি?
আপোনাৰ স্পষ্টকৈ শুনা পোৱা নাই বৰ্তমান।
অ' এতিয়া শুনিছে নে?
হয়, এতিয়া শুনিছো, নিশ্চয় ভাৱে।
হয়। হয়, জনাব।
হয়, বৰ্তমান মানে জনসংখ্যা বঢ়াৰ ফলত যি- মানে নিবনুৱা সংখ্যাৰ সৃষ্টি হৈছে এই নিবনুৱা-নিবনুৱা সকলে যদি তেওঁওলোকৰ হাত- ত যিটো স্কিল আছে সেই স্কিলতোৰ ওপৰত যদি কিছু ডেভলপমেন্ট কৰিব বি- বিচাৰে তেতিয়া তেওঁলোকে নিজৰ কৰ্ম জীৱনত কিছু হ'লেও- আগুৱাই যাব পাৰিব।
হয়।
এই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ প্ৰতি
হয়, আপুনি এটা বৰ ধুনীয়া কথা কৈছে। যিহেতু আমাৰ নৱপ্ৰজন্মৰ কিছুমান- আঁহ', কাৰিকৰী দিশত কিছুমান শিক্ষা লাভ কৰিবলৈ আমাৰ যদি উৎসাহী কৰা হয়। তেতিয়া হ'লে তেওঁলোকে কিছুমান আহ, শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ পেলাই আমাৰ অ' দেশৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান কাম কৰিব পাৰে। যেনে আপুনি এতিয়া ক'লে যে যিটো নিবনুৱা সমইছা কথা ক'লে যদি আমাৰ অসমত তথা ভাৰতবৰ্ষত যদি অ' আমাৰ বিদ্যালয় সমূহত যদি কাৰিকৰী শিক্ষাৰ দিশত যদি অকণমান অ' ব্যৱস্থা গ্ৰহণ কৰা হয় চৰকাৰে যদি গ্ৰহণ কৰে তেতিয়াহ'লে হয় তো আমাৰ অ'নিবনুৱা সময়সাটো নাথাকিব বুলি মই ভাবো কিয়নো এ এতিয়া আমি আমাৰ এ, কিছুদিনৰ আগতে আমি গম পাইছিলোঁ যে জাপানৰ কিছুমান কোম্পানী আহি এইফালে আমাৰ অসমৰ পৰা অ' বিভিন্ন মানে কাৰিকৰী দিশত কৌশলগত মানুহ বিচাৰি পেলাই তেওঁলোকে নিজৰ কোম্পানীত অ' সংস্থাপন দিব কাৰণে বিচাৰি আহিছিলে।
হয়।
অ' তাৰ পদক্ষেপ স্বৰূপে আমাৰ অ' মুখ্যমন্ত্ৰীয়ে আমাৰ ইয়াৰ যুৱক-যুৱতীসকলক নতুন কিছুমান অ' কাৰিকৰী দিশত শিক্ষিত কৰি পেলাই তেওঁ তালৈ পঠিওৱাৰ কিছুমান ব্যৱচ স্থা কৰি আছে আপুনি হয়টো নিশ্চয় জানে আপুনি ইয়াৰ বিক্ষয় কিবা জানে নিকী অ' বিশেষ কিবা?
চৰকাৰে তো এই ক্ষেত্ৰত কিছু পদক্ষেপ লয় তেতিয়া বৰ্তমান সময়ত অসমৰ যি নিবনুৱা সমস্যা আছে এই নিবনুৱা সমস্যাসমূহ কিছু সংখ্যক হ'লেও হ্ৰাস পাব কিয়নো
হয়।
যদি জাপানৰ পৰা টেকনলজি আহি আমাৰ অসমত যদি কিছু ক্ষেত্ৰত কাম কৰে তেতিয়া পৰব বৰ্তি দিনত তেওঁ অসমৰ নিশ্চয় ভাৱে নিবনুৱা সমস্যা কিছু হ'লেও দূৰ হব কিয়নো অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা যথেষ্ট বেছি আৰু আমাৰ অসমৰ নিবনুৱাসমূহ এনেকুৱা নিবনুৱা নহয় যে তেওঁলোকৰ একো স্কিলত কাম কৰিব নোৱাহিব কিন্তু তেওঁলোকৰ উপযুক্ত কৰ্ম দক্ষতা নথকাৰ কাৰণে তেওঁলোকে বিপাঙত পৰি আছিল যে তেওঁলোকে বৰ্তমান সময়ত কেনেকৈ কোনটো স্কিলত কাম কৰি কেনেক কৈ তেওঁলোকৰ জীৱন নিৰ্বাহ আগুৱাই লৈ যাব এই ক্ষেত্ৰত যদি চৰকাৰে কিছু পদক্ষেপ হ'লেও তেওঁলোকৰ কাৰণে লয় তেতিয়া বৰ্তমান সময়ত
হয়।
মানে সেই নিবনুৱাসকলে কিছু হ'লেও কিছু সংখ্যক হলেও হ্ৰাস পাব।
হয়, হয়, হয়।
উম,
এই ক্ষেত্ৰত যদি মানে জাপান, জাপানলেখীয়া এখন ধনী দেশে যদি আহি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যদি কিছু আভাস দিয়ে তেতিয়া পৰৱৰ্তী সময়ত আমাৰ চ-চৰকাৰখনে এই দিশত যদি কিছুখ্যংখক ভাৱে চাই তেতিয়া অসম
হয়, হয়।
মোৰ নিবনুৱা সংখ্যটোৰ পৰিমাণ কমিব উ তে পিছলৈ ইয়াত পিছৰ পটায়ত যদি এডুকেশ্যন ডিপাৰ্টমেন্ট তেনেকুৱাকৈ সজাগ
হয়
আমাৰ অসমৰ ল'ৰা ছোৱালী পঢ়িবলৈ সক্ষম ধনাদ
হয়, হয়, হয়
এই ক্ষেত্ৰত আমি এই ক্ষেত্ৰত আমি চৰকাৰে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া লয় আমি পিছৰ পৰ্যায়ত দেখিবলৈ পাম ইয়াৰ ওপৰত কিবা তথ্য পাতি আপোনাৰ ওচৰত আছে নেকি বাৰু
হয়, আপুনি বহুত সুন্দৰ কথা এটা কৈছে। এই ক্ষেত্ৰত আমি ক'ব পাৰুং অ আপুনি যিটো কথা ক'লে সেই কথাটোৰ ওপৰত আমাৰ অসম চৰকাৰে অ যথেষ্ট আপোনাক গুৰুত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত মানে আমাৰ যিসমূহ নিবনুৱা আছে তেওঁলোকক আমাৰ যুৱক যুৱতী আছে তেওঁলোকক চৰকাৰে জাপানী ভাষা শিকোৱাৰ ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ অ' কৰ্ম দক্ষতা উন্নত উন্নয়নৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ হাত হাতত লৈছে আমাৰ অ' কিছুদিনৰ আগতে অ' মুখ্যমন্ত্ৰীৰ আহঁ এটা বিশেষ আঁচনিৰ জৰিয়তে বিশেষ এটা আহঁ পৰিকল্পনাৰ জৰিয়তে আমাৰ যুৱক যুৱতীসকলক কিছুমান আহঁ সুন্দৰ ভাৱে আহঁ কৰ্মৰক্ষা কৰিবৰ কাৰণে জাপানী মানুহ আনি পেলাই তেওঁলোকৰ যিবিলাক স্কিল আৰু তেওঁলোকৰ যিবোৰ ভাষা সেইবোৰ শিকোৱাৰ কাৰণে কিছ উ ব্যৱস্থা গ্ৰহণ কৰি আছে। যাৰ ফলত বৰ্তমান আহ কম কমকেও আমাৰ ভাৰতবৰ্ষৰ পৰা অ' পঞ্চাশ হাজাৰ মান ল'ৰা ছোৱালীয়ে সেই জাপানৰ বিভিন্ন কোম্পানীত চাকৰি কৰিবৰ কাৰণে উপযুক ক্ত হক হ'বৰ কাৰণে কিছুমান স্কিল আমাৰ চৰকাৰে মানে দি আছে। এইখিনি আমি কৰিবলৈ যাওঁতে আমাৰ কিছুমান অসুবিধাৰ হয় নোহোৱা নহয়। যিহেতু আমাৰ অ যিসমূহ স্কিল আছে বা যি সমূহ আমাক কৰ্ম দক্ষতা আছে সেইসমূহেইটো অ ইয়াৰ দা ইয়াৰ মানে উপযোগী নহয় গতিকে সেই আমি জাপ পানি কোম্পানীত আমাৰ চাকৰি লাভ কৰিবলৈ হলে আমাৰ কৰ্ম সংস্থাপন লাভ কৰিবলৈ হলে আমি আ নিশ্চয় সেই জাপানী কোম্পানীটোৰ যিসমূহ কমৰ কৰ্মৰক্ষ ব্যক্তি আছে তেওঁলোকৰ পৰা আমি কিছুমান কথা জানিব লাগিব গতিকে সেইখিনিৰ ওপৰত আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰি পেলাই আমাক বিভিন্ন ধ ধৰণৰ অ উ মানে কি বুলি ক'ম এইটো উম বিভিন্ন ধৰণৰ মানে কিছুমান পদক্ষেপ হাতত লৈছে যিবোৰৰ কাৰণে আমি অ আমাৰ অসমৰ অ যুৱক যুৱতীসকলৰ এটা আহ আগন্তুক দিনত কৰ্ম সংস্থানৰ এটা বাট মুকলি হৈছে
হয় আপোনাৰ সৈতে এই দিশটোত কথা পাতি ভাল লাগিল এটা দিনত আপোনাৰ সৈতে এই বিষয়ে এই বিষয়ৰ লগত জড়িত থকা কিছু নিবনুৱা সংখ্যা হ্ৰাহ কৰাৰ বিষয় লৈ আমি আপোনাৰ সৈতে কথা পাতিম এটা শুভ দিনত শুভ সময়ত আপোনাক ইয়াতে লগ পাম বুলি আশা থাকিল
ধন্যবাদ ধন্যবাদ
ধন্যবাদ
হেন